অ আছে নে।
অ শুনিছোঁ শুনিছোঁ মোৰ মাত টো শুনিছা নাই। এয়া তোমাৰ এনেই বহি আছিলোঁ তুমি। কি কৰি আছা।
অঁ মইয়ো এয়া আছোঁ তোমাৰ সন্ধিয়া চাহ একাপ খাই উঠিছোঁ।
অ অ আচ্ছা আচ্ছা।
বাকী ভালেই নহয়।
বাকী ভালেই ভালেই। তোমালোকৰ কেনেকুৱা?
মোৰো ভালেই ভালেই। বাকী বহুত দিনৰ মই ভাত পানী খোৱা নাই বনাই আছে মানে। বহুত দিনৰ মূৰত ফোন কৰিলো মই বোলো খবৰ এটা ল লৰাটো।
অ তাকে ভালে কৰিলা ভালে। মই সেই ফোন মানে কৰিম বুলি ভাবিয়ে আছিলো।
অ।
উম উম।
তাকেহে। হেৰি নহয় বৰষুণ কেনেকুৱা আজি তোমালোকৰ সেইফালে?
এই তোমাৰ বৰষুণ মানে ৰাতিপুৱা বেলাতো দিছে বৰষুণ। তাৰপিছত তোমাৰ এতিয়া এতিয়া নাই বাৰু বৰষুণ, তাৰপিছত কমিলে এতিয়া বৰষুণ এতিয়া নাই বাৰু দেই। তোমালোকৰ সেইফালে দিছে নাই বৰষুণ? তিপা হয় হয়।
তালৈ যাবলৈ ওলাইছো তোমাৰ ৰাতিপুৱাৰ পৰা ঢালিছে মানে বাৰ চাৰে বাৰট মানলৈকে। তাৰ পৰা তোমাৰ হলেও বতৰ ক'লা কৰি আছে মানে তুমি ঘৰ ভিতৰত থাকিলে একোৱে নেদেখা এনেকোৱাই আন্ধাৰ মানে।
অঁ অঁ আচ্ছা।
আমাৰ এইফালে বৰষুণ দিয়াৰ কাৰণে গোটেই মানে আগফালে পিছফালে গোটেই পানী মানে। পথাৰ আৰু আঠৰে থকা খাল বিলত পানী হৈ গল মানে। তাৰপিছত তোমাৰ মাছো ওলাইছে। তাৰ পিছতে মানে মই কথা এটা সুধিবলৈ ফোন কৰিলো। অ এই তোমালোকৰ ঘৰ দেউতাই আগতে এই পাছ- খহি চালনী বিলাক বনাই নহয় জাকৈ খালৈ। আজি আজিকালি বনাই নে?
অ আজি কালিও বনাই অ।
অ নহয় মানে তাকেই এতিয়া এই মাছৰ দিন হৈছে যে,
অ অ।
তাকেও মই বোলো সুধো শুন আৰু মানে আমাৰ ঘৰত সকাম এটাও আছে। তাতে তালৈ তোমাৰ পাচি খোৱা সিও আনিব পাৰিম আৰু সেও মানে তোমাৰ,
হয়।
অ হয়। লগতে মানে জাকৈ খালৈ কি বিলাক কিবা কিবিও দেখিব কিন্ত মানে। অ অ পাৰিবা পাৰিবা বনাই ন অ বনাই থোৱা আছে ন অ আজৰি তোমাৰ কোনে কোনে কৰিছে অ মানে তোমাৰ কি হয়, এতিয়া মই তোমাক ক'লো মানে মই যদি ওচৰ আমাৰ ইয়াত যদি বিচাও নহয়, আমাৰ ইয়াত বনোৱা মানুহ নাই আক, এতিয়া গম পাইছা নে?
এ এই এইবিলাক আচলতে কি হয় তোমাৰ বহুতে নাজানে বনাব।
নাজানে নাজানে অ। এইসময় এটা এটা কলা ন আগৰ দিনৰ মানুহৰ। এইসময় এ এইসমূহ এটা এটা লোককলা এতিয়া হয়। এতিয়া ধৰা এই বাঁহ বেতৰ এতিয়া বাঁহৰ কথা যিমানবোৰ ক'লোঁ, এতিয়া কিছুমান মানুহে বে বেতেৰে বনাই ন। ধুনীয়াকৈ আ, মুঢ়াৰ পৰা ধৰি বহুত মানে এনেকোৱা বহা বহি পেলাই সেই মুঢ়া টেবুল বিচনা চিচনা বনাই। সেইবিলাকৰ কথা কলো। তাৰপিছতে তাৰপিছতে তোমাৰ আৰু যিবিলাক আছে মাটিৰে সজা বস্তু, কাঠৰ সজা বস্তু। সেই সেইবিলাক মানে আজিকালি মানুহে খুব কম বনায়, মানে তোমাৰ ধৰা প্ৰফেচন অ। যোনবিলাকে দোকানত মানে বিকে মানে সেইটো বেলেগ কথা, কিন্তু এই আমাৰ মানে লোক এই কলাবিলাক মানে ধৰা যোন ইয়াৰ মান এইবিলাক মই কথাটো কৈছো লোক কলাৰ ভিতৰত এইবিলাক হস্তশিল্প কথা কৈছো মই কথা কৈছো আকৌ তুমি আজি তাঁতশালৰ তাঁতশালৰ কথা দেখিছা নে তাঁতশাল অ এতিয়া এতিয়া তাঁতশালৰ কথা তুমি কি কবা আজিকালি আমাৰ গামোচা বিলাক লৈ যায়। বিশেষকে আজিকালি মেচিনৰ পৰা অনা বেছি মেচিনৰ পৰা বনোৱা হয় নাই বাও এই ক্ষেত্ৰত চৰকাৰে বাৰু এই মেচিনৰ পৰা বনোৱা গামোচা শিকাবলৈ আমাক হেৰি দিছে।
হয় হয়। আমাৰ এই গামোচাখন আমি মানে।
তাতশালত ব'লে বেছি আমাৰ স্বাভিমানটো থাকিবনে নে বিদেশী মেচিনত বোৱাটো বেছি ভাল। কোৱা চোন
এতিয়া তুমি চাব চোৱা হা দেই। মানে তোমাৰ আমাৰ অসমীয়া গামোচা খনতো হৈছেতো আমাৰ অসমীয়া সংস্কৃতিৰ এতিয়া এটা তোমাৰ হেৰি
অ
মানে তোমাৰ গুৰুত্বপূৰ্ণ বস্তু হয় নহয়। ম সেইটো আচলতে আমি সংস্কৃতি বুলিয়ে ক'ব পাৰো গামোচাখন। কিন্তু তোমাৰ কি হব যদি তোমাৰ সেই গামোচাখন যদি তোমাৰ তোমাৰ বিদেশৰ পৰা তোমাৰ অনা বা মেচিনত বনোৱা হয় তেতিয়া আচলতে তোমাৰ কি হব এই অ তোমাৰ শিপিনী বিলাক তোমাৰ শিপিনী বিলাকে আচলতে কি হব সেই গামোচা ববলৈ মানে ক মাই দিব যিহেতু তোমাৰ খুব কম সময়তে তোমাৰ মেচিনত মেচিনৰ সহায়ত অতি। সোনকালে বনোৱা হয় কিন্তু আচলতে কি গম পাইছে নাই আমাৰ এই আচলতে
হয়।
আচলতে আমাৰ ঘৰ মানে অসমীয়া যি খন মানুহ সেই মানুহসমূহে আচলতে ঘৰত বনালে বেছি লাভ হ'ব বুলি মই ভাবো। আৰু কেতিয়াও এখন হাতেৰে বোৱা গামোচা মেচিনৰ মানে মেচিনে সেয়া মানে তোমাক কবলৈ বিচাৰিছো যে এটা মানে এখন মেচিনত বোৱা গামোচা কেতিয়া
হয় হয় হয় এই এতিয়া হয় আমাৰ। আচলতে আৰু গান্ধীজীয়ে কৈছিলে যে আমাৰ অসমৰ শিপিনীসকল এগৰাকী এগৰাকী মানে বিজ্ঞানী হয় কাৰণ কেলে ঘৰতে এক প্ৰকাৰৰ
হয় হয়
অসমৰ শি পিনীয়ে গামোচাত ৰুমালত নিজৰ সপোন ৰছে বুলি কৈ থৈ গৈছে এইখিনি কথাখিনি এতিয়া তেনে তেনে ক্ষেত্ৰত এতিয়া চোৱা আমাৰ আজিকালি। যিসকল বাৰু সময়ৰো অভাৱ হৈছে গাঁৱৰ যিসকল মহিলা আছে তেওঁলোকৰ বাদে অন্যান্য টো । চহৰৰ মহিলাসকলো বা ব্যস্তই। অ হয় সেইটো সম সময় পৰিৱৰ্তনৰ বাবেও হৈছে কিন্তু হ'লেও যিসকল গাঁৱত বসবাস। কৰাত তাতো কিন্তু খুব কম দেখা পোৱা যায় আজিকালি খুব গাঁৱত বসবাস কৰা মহিলাসকলৰ এশ শতাংশৰ ভিতৰত কমেও দহ শতাংশ শতকৈ কম মানুহে আজিকালি কয়‌। হয়ে যিসকলে আগৰ পৰা হয় ব পাই অ মানে তোমাৰ সেই বহুত যে নাজানেই আছো নাজানে‌। সেইটোৱে সেইটো সেইটোৱে কথাটো সেইটোৱে হয়। আৰু অ মানে উ কি হয় এই বিহু চ বিহুৰ সময়ত বোৱাটো বেলেগ কথা কেতিয়াবা মানে গামোচা চামোচা গান। কিন্তু এনেই তোমাৰ ধৰা আমাৰ এতিয়া ঢকুৱাখানা অ কথা কৈছো ঢকুৱাখানা এইবিলাক কি? বাক আছে বিখ্যাত সেইখিনি কথা পাদ দিছো সেইখিনিয়ো ঐতিহ্যৰ বহন কৰি আহিছে কিন্তু হ'লেও মই মই ভাবো যে আমি আমাৰ অসমীয়া সংস্কৃতি সেইটো গাঁৱত হ'লেও ধৰি ৰাখিব লাগে কাৰণ যি হলেও শেষত আহিহে আমাৰ লোক লোক কলা লোক সংস্কৃতি সংস্
আমিয়ে ধৰিলেখিব ৰাখিব লাগিব হয়
আকৌ আকৌ আকৌ আকৌ তোমাৰ যিবোৰ আজিকালি লোক কলা বা লোক সংস্কৃতিৰ বি তোমাৰ আৰু কৰেৰে এইবিলাক ধৰা যোনবিলাক ঢোলবাদন খোলবাদন নৃত্য গীত চিত্ৰকলা এইসমূহৰ কথা কৈছোঁ যেনিবা হয় নে আজিকালি বিহু নৃত্য ক্ষেত্ৰত তোমালোকৰ আজিকালি আমাৰতো গাঁৱত মানুহেতো শিকিব নালাগে ন বিহু কৰ্মশালা মাৰ আচল গাঁৰ লোকৰ বিষয়ে জানে জানে
আৰু নচিবহত হয় হয়
মানে কৰ পৰা তোমাৰ আজিকালি কৰ্মশালা দিবলগীয়া হয় ঢোল বাদনৰ হওক বা নাচনী নৃত্যৰ ক্ষেত্ৰত হওক সেইখিনি কথা খিনি কৈছো আকৌ আজিকালিতো আমি কৈছোে যে ভাওনাৰ ক্ষেত্ৰত গাও চহৰৰ ল'ৰা ছোৱালীখিনিয়ে খুব কম জানে ভাওনাৰ কথাখিনিয়ে হয় অভিনয় ভাওনাৰ অভিনয়ৰ কথা কৈছো এইখিনি খুব কম জানে গীত আজিকালি তোমাৰ বৰগীতৰ পৰা ধৰি যিবিলাক আছে সেই গীতসমূহ খুব জানে অ কম জানে আহ যিহেতু আজিকালি চব ব্যক্তি খণ্ড বিদ্যালয় হৈ গ'ল ন গতিকে ব্যক্তিগত খণ্ডত বিদ্যালয় বা ইংলিছ মিডিয়ামৰ বিদ্যালয়ত চহৰ ছোৱালীসমূহ বেছি পঢ়ে অসমীয়া আমা গাঁৱৰ বেলেগ কথা এতিয়া যোৱা বিশ তাৰিখে ৰাভা দিৱস ৰাভা মানে অ ৰাভা দিৱস পাৰ হৈ গৈছে এয়াতো অ তোমাৰো মইতো খুব তেনেকুৱা বিদ্যালয় দেখিছো ব্যক্তিগত খণ্ড বা ইংৰাজী মাধ্যম যত আহ হয় ৰাভা দিৱস পালন কৰিছে এ তুমি কি ভাবা এই এই সকলোটোতো আমাৰ জাতীয় স্বাভিমানৰ স্বাভিমানী লোক আম আমাৰ জ জ গৌৰৱ এইসকলৰ সাহিত্য কৰ্ম সেইসমূহৰ জীৱন জীৱন প আমি যদি আমি অসমীয়া মানুহে য তেওঁলোকৰ সেই অ দিনটোতে য আম যদি নকৰো আমি বাৰু কোনোবাখিনি কোনোবাখিনি ৰেখাত দুখ কৰি আছো নেকি কিবা আমি ওপাৰ ফুৰি আছো নেকি হয় আচলতে সেইটো আমি দুখ কৰিছো বুলিয়ে ক'ব লাগিব হয় কাৰণ তেওঁলোকে আমাৰ অসমীয়া সংস্কৃতি অসমীয়া আমাৰ জাতিৰ ক্ষেত্ৰত আচলতে কিমান আ আচ ডাঙৰ ডাঙৰ গুৰুত্বপূৰ্ণ কৰে আমাৰ ব আমি যদি তেওঁক যদি আমি সেই স্পচিয়েল দিনটো যদি আমি তেওঁক যদি স্মৰণ নকৰো। তেওঁৰ জন্মদিন বা তেওঁৰ মৃত্যুৰ দিনত যদি আমি তেওঁ স্মৰণ নকৰো তেনেহলে আচলতে আমি কেতিয়া। আচলতে আমিতো তেওঁ আচলতে স্মৰণ আচতে। কৰিয়ে থাকো তেওঁৰ যি গীত মাত। সেই তাৰ জৰিয়তে তেওঁ আগবঢ়াই থকা সংস্কৃতিৰ জৰিয়তেই। আমি তেওঁক আচলতে স্মৰণ কৰিয়ে থাকো কিটো হলেও আচলতে। তেওঁৰ আচলতে যি জন্ম বা মৃত্যুৰ দিনটোত। স্মৰণ কৰিবিয়। তেওঁক আৰু মানে ভালকৈ স্মৰণ কৰিব লাগে। হয় হয় এ সেইখিনি কৈছে কাৰণ ধৰা আজি সেই ৰাধা সংগীতসমূহ। আমি। অকল ৰেকৰ্ডিংৰ মাধ্যমত সংদ্ধ ৰাখিলে নহব আমি। যিসমূহ আছে ৰাভা। ভূপেন্দ্ৰ সংগীত বা যিসমূহ আমাৰ জাতীয় সংগীতসমূহ আছে সেইগীত। বৰগীতসমূহৰ কথা কৈছো, আজিকালি বৰগীতৰ বিষয়ে খুব কম জানি লৈছিল এই বিলাক। আধ্যয়াত্মিক, আধ্যাত্মিক গীতসমূহৰ বিষয়ে খুব কম জানে ল'ৰা ছোৱালী বিলাকে হয় ন। অহ। নিচুকনি গীতটোতো আজিকালি আজিকালি আজিকালি তুমি শুনিছা নে বাৰু মাক দেউতাকে নিচুকনি গীত। গোৱ শুনা খোৱা তুমি শুনিছা নে বাৰু?
আজল।
এ, আচলতে মানে কি হল, সেই যুগটো আচল আমাৰ কেতিয়াামানে হেৰাই গল গম পাইছ নাই? গীত গোৱা গীতটো আচল মানে যিখিনি দিন আছিলে। সেই দিন আচলতে বহু দিনৰ আগতে পাৰ হৈ গ'ল। হয়, হয়।
উ।
আজিকালি আচলতে এই নিচুকনি গীতৰ ঠাইত আচলতে আমাৰ মোবাইলসমূহত বেছি প্ৰাধান্য দিয়া হয়। হয়, হয়, হয়। হয়, কাৰণ চোৱা আমাক। বিহা গাঁও অঞ্চলতেই মাতৃ মুখৰ আজিকালি খুব কম শুনা যায়। নিচুকনি গীত তো হয় নে? নাজানেও আজিকালি বহুত আজিকালি। হয়, সাধু কথাাতটো মই বাদেই দিছো। কিমান সাধু কথাও উ সাধু কথাও তেনেকুৱা ক্ষেত্ৰত ব্যৱহাৰ কৰা হৈছিলে নিচু কণ গীত বা বিয়া নাম। জাল সেই নিৰ্দিষ্ট কেইজনমান ব্যক্তিৰ বাহিৰে খুব কম জানে।
হয়, হয়, নিশ্চয়, নিশ্চয়।
উম, গৰখীয়া নাম এইসমূহ যোনবিলাক আছে, হয়নে? গতিকে আহ তুমি কি ভাবা আমি আমাৰ এই লোক কলা লোক-সংস্কৃতি ধৰি ৰখা। ৰখাৰ ক্ষেত্ৰত আমি মানে। কোনটো স্তৰট আছোঁ, আমি বাৰু কৰিব সংৰক্ষণ কৰাৰ সময় আহি পৰিছে নেকি? মানে তোমাৰ এতিয়া লোক-কলা লোক-কলা আচলতে হেৰিটো। আমাৰ আমি স কেত্ৰত আচল বহুত পিছ পৰি আছো হয়, হয় আমি আচলতে সেই কথা।
সেইবিলাক।
বিষয়ে আমি অকণমান গুৰুত্ব দিব লাগে। আমি যিহেতু লোক-সংস্কৃতি লোককললা তাৰ আহ তাৰ উন্নয়ন, উন্নয়ন কৰিবলৈ আমি চেষ্টা কৰিব লাগে। আৰু তোমাৰ কি হয়, তোমাৰ আজিকালি তোমাৰ বহুতে সেই সেই লোক-কলা লোক -সংস্কৃতি। বৰ গুৰুত্ব নিদিয়ে। গতিকে আমি তাৰ ওপৰত অত্যাধিক গুৰুত্ব প্ৰদান কৰাটো উচিত। হয়, হয়, হয় গতিকে সেইখিনি কথাখিনি যে। আমি যিমান খিনি ধৰা তোমালোকৰ আজি মই সেই কথাটোৰ পৰা গ ইমান খিনি পালোগে। গতিকে, মই আশা কৰিম সেইখিনি তোমালোকৰ দেউতা আজি যিমানখিনি কৰি আছে সেইখিনি তুমি সেই কৰা। মই তাৰ পৰা অনুসৰণ কৰিম কাৰণ তোমালোকৰ দেউতাই কৈছিলে দেই মোক হে কৰিবলৈ গতিকে আমি যিমান পাৰো সেইখিনি শিকিবলৈ চাম কথাখিনি। হয়, হয় আৰু দিয়া মই তুমি দেউতাক কৈ দিবা, মই আনিবলৈ য সোনালে দেই। অ, অ
বাৰু ৰাখিছো দিয়া তেতিয়া।